হেল্ল'
অঁ কোৱা ভাত খালা মই তোমাৰ এইয়া ভাত মইও খালো খালো এইটো ভাত কেইটা চাই এতিয়া বহিছো
মইও বিচনা খনত ইনেই পৰি আছিলো সেই কচু এ ফোন কৰিম বুলি ক'লে কিবা প্ৰব্লেম আছে ফোন কৰিব পৰা নাই ময়ো ফোন কৰিছো যোৱা নাই
হ
তাৰ তাৰ লগতে কিয় হয় নাজানো প্ৰব্লেমডাল
উম নহয় নহয় এইটো চবৰে হৈছে তুমি গ্ৰুপত চোৱা নাই।
অ', নাই নাই চোৱা নাই মই।
এই এইটো কিবা চবকে ৰিফ্ৰেচ কৰিব দি আছে তোমাৰ মানে কিবা বহুত ইউজৰ হৈছে যে। ৰিফ্ৰেৰ্চ কৰিব দি আছ উম আকৌ এ এটা টাইমতে সবেই কৰে মানে।
সেইটো হয়। বাকী আজি ক'ৰবাত ওলাই যোৱাৰ প্লেন।
নাই নাই আজি তেনেকুৱা নাই মানে তোমাৰ ইয়া ৰ'দ বহুত যে।
তাকেতো খেলিব নাযাওঁ।
আজি খেলিবও নাজানো ন নয়, ইয়াৰ ৰ'দত আৰু আজিকালি পোৱালিও নহয়।
এই ৰ'দদালৰ কাৰণে ঐ।
এই ছটা সাতটা পোৱালীয়ে তমি ক্ৰিকেট খেলিব পাৰিবা নি কোৱা
হেইন ৰ
সেইটো কাৰণে আমি নোযোৱা হ'লো বোলো নাই নাই যাব নোৱাৰা বোলো।
উম ভলীবল খেলিবলৈকেতো বাৰটা লাগে।
বাৰটা লাগে উম।
তই ক্ৰিকেট কেনেকে খেলিবি ছটা দিন আৰু
তুমি গৈ পেলাই তোমাৰ ইণ্ডিয়ে যোনদিনাখন থাকিব
ন'।
সি শণী আৰু দেও আহিব সি একে তিনিটা বজাতে ঘৰ পায়হি।
ৰাম।
আমাৰ ঘৰ তিনটা বজাত ভাবা এতিয়া তোমাৰ এতিয়া কেইটা বাজিলে তি এতিয়া মানে পাই যাব এইটো টাইমত পাই যাবহি আমাৰ ঘৰ।
সি মানে ক্ৰিকেট বুলি ক'লে পাগল না।
পাগল বা সি একে এই তোমাৰ ছুটি থাকে যে দেওবাৰে
আহ।
একে মানে সপ্তাহটোত মনত নপৰে দেওবাৰ দিনটোতে মানে মেছেজটা দিব আৰু। অই মই তিনিটা বজাত পাই যামগৈ দেই তই ওলাই থাকিবি।
ইছ তাক বহুত দিন মানুতো দেখা নাই বাৰু।
হেৰি দে সি ডিউটি গৈ ঘূৰি ফুৰে আৰু।
তাকেইেতো তাৰ ডিউটিটো কেনেকুৱা অ'।
ডিউতি তোমাৰ এয়া কিবা পাৰ্চেল বিলাক মানে তমাৰ মেডিচিন আহে
ক'ৰ ক'ৰ পৰা দিবগে লাগে।
উম তোমাৰ তোমাৰ উম সিহঁতৰ কিবা হস্পিতেল নে কি সেইখনলে আহে নে কিবা এখন তাৰ পৰা আকৌ সি তোমাৰ টাইম চলে নিব দৰিকাত নিব ক'ৰবাত ক'বাত দিয়েগৈ তাৰপিছত এই এইটো আকৌ কিবা তাৰ মালিকটোৰ বোলে কিবা চেক টেক বিলাক কিবা এনেকুৱা বেংকৰ কিবা কাম চাম থাকিলে সি পেলাই আকৌ, চেকবিলাক দি পেলাই পইচা চইচা উলিয়াই আনে।
অ'।
তেনেকুৱা যদি সি ভাল হৈ যায় সি সি পাছলে মানে তোমাৰ পাব ভাল উম ভাল পইচা পাবগৈ দেই পাছলে যদি
কাৰণ আমাৰ লগৰ এটা আছিলে এনেকে বাবু উ সেই এনেকৈ কালেক্টেই কৰে। ত' তাৰ এতিয়া মানে ভাল পইচা, বাহিৰা পইচা ওলাই নহয় এইবিলাকত বহুত।
অ', বাহিৰৰ তাৰ বাহিৰৰ পইছাও আছেটো।
ন সি কৰি থাকিলে কৰি থাকিলে হৈ যাব
অ কিন্তু তোমাৰ সি এতিয়া পইচা চকু পালেটো তাৰ তোমাৰ চৰকাৰী চাকৰিত তাৰ এতিয়া ইণ্টাৰেষ্টটো নোহোৱা হ'ব
উ নাই নাই পইচা একবাৰ মানে চুই দিলে
উম
ছে আৰু বলে কৰিবলৈ মানে কি হবতো পঢ়িব ভ মন নাযাব নহয়
উ উম উম সেইটোৱে সি এতিয়া ডিউটি কৰি আহিব সি ডিউটি কৰি আহিব ত প়িব কোনো টাইমত সন্ধিয়া আকৌ কৈছো বোলে ভাগৰ লাগে মই অ আমাক কয় যে ওলাই নাযাও ভাগৰ লাগিছে অ
সেই দেই গোটেই দিনডাল কাম কৰি পেলাই ভাগৰ লাগে
ভাগৰ লাগে এতিয়া আকৌ আহি অলপ পঢ়াটোও নহয় চাগে তাৰ
উম উম এ আৰু এটা কথা কি জানো মানে কি হয় তোৰ তই যেতিয়া ধৰ কামত সোমাবি এই বহুত কম সংখ্যক মানুহে মানে পঢ়িব পাৰে
পঢ়িব পাৰে অ
পইচা এবাৰ চুই আছ ন তাৰপিছত মানে মনটো নোহোৱা হৈ যায় আৰু
মনতো নহয় যে এই ত আৰু তেনেকুৱা হয় যদি বাৰু তো কিবা হ'ল আৰু তাৰ
আহ
তাকো আমি লগ পালে কওঁ বোলো চাবি অ এইটো গোেই বোলো ৰখি নাযাবি বোলো বেলেগো কৰিবি বোলো তাক সেইটোও কৰো তাৰাছত সি কয় আকৌ অ নাই নাই মই এইটো কামেই কেইদিনমানৰ কাৰণে কৰিৈছো পইচাৰ কাৰণে পাছত
কৰিছো সিটো সি পঢ়াও বাদ দিলে আৰু
উম
তাক ইমান ক'লো কলা খখন বোলো লৈ ল'লো লৈ লোৱা নাই পাৰ্টি নলয় কলেজ
তাৰ আকৌ তোমাৰ আকৌ কিবা গেপ চাৰ্টিফিকেট লাগে নহয়
অ গেত লাগিব সেইটোতো বিৰাট দিগদাৰ আৰু গেপ লাগিল কিবা লাগিল
গুটাইিলে নহয়
সি নক নপঢ়েবাৰু
নাই নাই সি এডমিচন কৰ ল নাই নহ আকৌ আই টি আই টোো নাই কৰা আই টি আই তো জানো কাৰ কাৰণে ঠঠিক আছে
িক কি বাদ দিলে নেকি
উম ৰাাত দিলে আৰু ক এতিয়া কোনোবাই সুধিলে কয় কয় বোলে মই মানে এতিয়া ভালো নালাগেতো এতিয়া ধৰি লও মোৰ লগত আছে এতিয়া মোক মানুহে সুধিব তুমি ক'ত এডমিশ্যন ললা মইো ক'ম তেজপুৰ কলেজ সি এতিয়া সি কব নেকি আৰু যে মই বাদ দিলো পঢ়া বুলি কি কয় অ যে মই এতিটোো লৈ থৈছো বুলি আৰু এই ভালো নালাগে ন এতিয়া ঘপককৈ পঢ়ি থকা পোৱালিটোোৱে এতিয়া ঘপককৈ কৈ দিব মই পঢ়াই আহিলো বুলি এতিয়া মানুহেতো বহুতে গমেই পাইছে সি কৰ'বাত এডমিশন লৈছে
উ মই ভাবিছিলো আই টি আইত লব বুলি
এতিয়ালোকে লোৱাই নাই তাৰ দেখোন প্লেনিং কিবা বেলেগ কৰি থৈছে সি
স কি ভাবিছে
সি এবাৰ বোলে প্ৰথম মানে তোমাৰ এই ইণ্ডিয়ান এছিয়ানে গেপ দি চাই বোলে এক পিচু কিন গলকে চায়।
কিবা কি সি বিজনেচছ কৰিব নেকি- নেকি?
অ, তেনেকুৱাই কিবা কৰিব সি মাথা বেলেগ মাৰি আছে।
অ, ন মাথা মাৰি আছে যদি বাৰু কথা নাই।
উম, নহয় মানে তোমাৰ এই অকণ তোমাৰ কিবা কিবি অকণ নলেজ চলেজ লৈ ল ন তই
অ, সেইটোতো হয় বাৰু তই আকৌ ব্যৱসায় এটা কৰিবলৈ নলযায়িব।
এতিয়া কিবা আইডিইটো কৰো নহয় কিবা এটা কৰি পেলাই তোৰ মানে এক্সট্ৰাক কিবা এটা থৈ দিয়ে তোৰ চাইড- চাইডত। তই বিজনেচটো কৰাৰ আগত এনে যদি বিজনেচটো
তই যিকোনো বিজনেছ কৰাৰ আগতে সেই কোনোবা যোন কোন মানুহে সেই বিজনেছটো কৰি আছে সেই তাৰ আণ্ডাৰত যদি কেইদিনমান কৰিব পৰা সেইটো আৰু ভাল।
অ', সি এতিয়া বাৰু জি টি লিংক কৰি আছে নহয় সিহতৰ চিনাকিও আছে নহয়।
অ - অ সেইটো হয় বাৰু।
সি তোমাৰ এতিয়া প্ৰথম দাবৰত সোমোৱাৰ কথা ভাবি আছে তোমাৰ মানে এই এইটো এ লেবাৰ চেবাৰ নহয় ভাল প চত
হম,
পাছ লাগে তাক মানে ভিনন্দুকে সুমি দিয়া কথা কৈ আছে সোম ব চাগে।
অ - অ তেতিয়'লে ঠিকেই আছে বাৰু যদি কৰে।
উম, বাকী উম সি যদি কও বুলি ভাবে কব
উম, সেইটোৱ - সেইটোৱ।
আমিতো এতিয়া একো ক'ব নোৱাৰো সি এটা নিজৰ ৰাই
তাকে এ চবৰে নিজৰ - নিজৰ ইচ্ছা আৰু ন।
তাক আমি এতিয়া কিমান আমি মই তাক এডমিশ্যন লওতেও কৈছিলোগৈ দেই বোলো এ ব'ল ক এই এডমিশনতটো লমগৈ আকৌ মানে এতিয়া তোমাৰ জুলাই দিনে এতিয়া খুলিব নেকি।
নহয় জুনৰ লাষ্টতে খোলাৰ কথা আছিল দেখোন।
অ, এনেহে আকৌ এতিয়া তোমাৰ কিবা তোমাৰ এই কি- কিবা এটা এডমিশন আকৌ হ'ব। তোমাৰ এইটো কি এক কি - কি? অ, তোমাৰ কিবা এটা চিট খালি আছে তোমাৰ এইটো এই অ, কিবা এটা নাম কৈছিলে পাহুল বু ত, তাৰ মানে তোমাৰ আকৌ লব পাৰে যোনবিলাক পলি এতিয়ালৈকে লোৱা নাই মানে তাৰপিছত স সিৰ্ম উম, তেতিয়া কৈছো বোলো তই মোৰ লগত ওলাবি মই তোক এইটো সুমিয়াই দিমগে। এই কেনো কো কি ক' লাগে মই দেখাই দিমগৈ কছে মই ঘৰত। ৰত কথা পাতিম ৰ ঘৰত কথা পাতিম এতিয়ালৈকে পাতাই নাই চাগে সি
জানো আৰু এই ইয়াৰ কিমান আছে আৰু চয়নৰ
চহনৰ তোমাৰ আহ এতিয়া সি থাৰ্ড সি বা ফৰ্থ চম - ফৰ্থ চম হলে পাব।
কিছুমান পাবহে ন।
উম - উম এই জুতি এবাৰ থাৰ্ড চেমলৈ পাব স ফৰ্থ চেমলৈ পাব।
উম - উম।
কিয় কও সি মানে এতিয়া যতিহতে তোমাৰ ছেকেণ্ড চেম এক্সাম দিছে। মানে তোমাৰ এই উম, ছেকেণ্ড চেমৰ একাম দিছে তাৰত থাৰ্ড চেমত পাব তাৰপিছত আমি নতুন বেচ'ম
উম তহত ফাৰ্ষ্ট চেম হবি।
অ, ফাৰ্ষ চেম - ফাৰ্ষ চেম হয় মানে
ই-ই জুতিতকে এবছৰ ডাঙৰ নেকি? ন তেতিয়াহ'লে সি ফিফ চেম পাব
ফিপচেম পাব ন।
অ' ফিফ চেম পাব মানে, কি হ'ব টপ ফাৰ্ষ্ট চেম জ্যোতি থাৰ্ড চেম। সি ফিফথ চেমত পাব। ফিথ ছেমটো পঢ়ি আকৌ ছিক্স ছেম দি ধৰ তাৰ লাষ্ট ইয়ে হ'ব আৰু এইবাৰ ছয়াননৰ চাগে। এইটো বছৰ,
অ' হ'ব লাগে কিন্তু দেই মই ভালকে ইমান নাজানো কিন্তু তেওঁ মই জামতে মানে,
নহয় মানে কিয় কৈছো এবছৰৰ যদি গেপ আছে এবছৰ যদি গেপ আছে তে তেতিয়াহলে কিন্তু জুতি থাৰড চেমত সি ফৰ্থ চেমত নহয়। কাৰণ ছমাহৰ গে হ'ল তেতিয়া। থাৰ্ড চেম আৰু ফ'ৰ্থ চেম ইি যদি থাৰ্ড চেম পায় সি ফিফথ চেম পাব লাগিব।
ফিপচেন পাব অ-অ'
সি মানে পাবহে পোৱা নাই ধৰ। এ ধৰক তহঁতে ফাৰ্ষ্ট ছেম যেতিয়া পঢ়িবি। ইহঁতৰ থাৰ্ড চেম পঢ়িব ইহঁতৰ ফিফ চেম পঢ়ি থাকিব তেনেকুৱা হ'ব।
মোৰ আৰু জ্যোতি নিচিনা তেনেকুৱা হ'ব আৰু।
অ' এক বছৰ গেপ। পুৰা পুৰি, উম কাৰণ এবছৰ দুটাকে হৈ যায়তো অ' তোৰ বছৰ দুটা চেমিষ্টাৰ হৈ যায় যে। আকৌ নেক্স যেতিয়া ত থাৰ্ড ছেমিষ্টাৰ তেতিয়া, তহঁতৰ আকৌ এডমিশন হব ক'লেজৰ তেতিয়া সেই পোৱালিটোৱে, ফাৰ্ষ্টেমত পঢ়ি থাকিব।
ফাৰ্ষ্ট চেমত পঢ়িব। তেনেকুৱা ন মই মানে তেনেকুৱা ভবা নাই বোলো এ এবছৰ যায়।
নহয়-নহয় ছমাহৰ মূৰে-মূৰেহে হয়।
চমা মোৰে-মোৰে ন। অ'
ছমাহ বুলি কয়হে কিন্তু পাঁচমাহ মানতে এক্জাম পাতি দিয়ে দেই।
উম' মোৰতো এইবাৰ চাগে কি ফাৰ্ষ্ট চেমটো মই লব নেকি, এ এনেই নহয় তোমাক পঢ়িব মন নাযায় যে।
হেই একো নাই, নালাগেও ভালকে দিলেই হ'ল আৰু মেজৰ লৈছ তো। মেজৰত মই যিমান দূৰ শুনিছোঁ কপিলতৰ পৰাও প্ৰায় মানে। তই ভাল হৈ থাকিলে পাছ কৰাই দিয়ে তই খালি ৰেগুলাৰ তই ক্লাছ যাবি মেজৰ। এই প্ৰফেচৰৰ লগত ভাল হ'বলৈ চাবি। প্ৰথমৰ পৰাই তেল মাৰিবি খুব তেল মাৰিবি। মাষ্টৰ হক মাছৰনী হওক য নহওক তেল মাৰিবি আৰু প্ৰায় হেনো
কি?
অ' তেওঁ প্ৰায় হেনো তোক পাছ কৰাই দি মেজৰ পোৱালিবিলাক নৰখায়। কিন্তু সেই পাছপৰ্টৰ পোৱালিকেটাক চিনি জানি নাপায় যে,
অ' এই এইটো পাছৰ্ট ছবিলাক বোলে কিবা তোমাৰ, নিনা এই ইমান গুৰুত্ব নিদিয়ে উম, তেনেকুৱা শুনিছো এ,
এতিয়া মেজৰৰ্ধৰ পোৱালি হ'ব তহঁতৰ কেইটা ষাঠিটা বা আশীটা। কঠাটো কৈছোঁ তাৰপিছত সেইটো গৈ। গৈ-গৈ থাৰ্ড চেম লৈকে চল্লিটা থাকিব গৈ পোৱালি, সেই চল্লিটা পোৱালিক বিৰাট ধুনীয়াকে চিনি পাই যায়গৈ মাষ্টৰ মাষ্টৰণিয়ে।
অ' উম,
গম পাইছ নে খুব-খুব-খুব তেল মাৰিবি।
খুব তেলমাই ব
দুনীয়া, উ দুুনীয়াখন হৈছে তেলমাৰ গম পেচত নাই একমাত্ৰ তেলমাৰিবি আৰু বাছ আৰু ধৰ সেই লগৰ প্ৰায় ল'ৰাবলাক থাকিব সেই ছোৱালী বিলাকৰ লগতো ভাল হৈ ল'বি
উম।
এই যে কিবা কিবি যে তোৰ দিব নহয় কৰিবলৈ এছাইনমেণ্ট সিহঁতৰ পৰা ল'ব পাৰিবি না কাৰণ ছোৱালী বিলাক অলপমান আগ্ৰহ ছোৱালীবাক অ আগ্ৰহী পঢ়াত
আগ্ৰহী আগ্ৰহী বা আমাৰ এই লৰাগাল যিহে একো এটা নকৰে, নকৰে লাষ্টতকে লাষ্ট লা দিনাখননে একে পুৰা পাগল হৈ যাব অ মোক কৰিব লাগে এইটো কৰিব লাগে এইটো কৰিব লাগে বুলি
সেইকাৰণে দুই ছয়জনী মানুহ ভালকে চিনাকি হৈ লয়
না আছে আছে মোৰ এই মোৰ লগৰ কেইজনী মানে এতিয়া ফিলচফিত পাইছেতো কথা নাই বাৰু তেনেকৈ এতিয়া